কোৱাচোন
হয় কওকচোন কওকচোন হয় মই আপুনি বহুট যন কি নিবা নেত।
অ কোৱা শুনি আছো অ মই মই কাম কৰি আছিলো যে তাৰমানানে ভাত খাই মই বাচন বতন বিলাক ৰাতিয়ে ধুই থওঁ যে ৰাতিপুৱালৈ থৈ নিদিওঁ কাৰণ তো মানে ৰাতিপুৱা মানে ল'ৰা লৰা ছোৱালী কেইটাৰ মানে স্কুল যাই যায় যে সিহঁতৰ মানে আহাৰ বনাওতে মানে টিফিন দিব লগীয়া হয় যে কফিলং বনাওঁতে আৰু সিহঁত মানে ৰাতিপুৱা অকনমান পঢ়াওতে মই ৰাতিপুৱা সময়তো মিলাব নোৱাৰো যে সেইটো কাৰণে মানে মই ৰাতিয়ে বাছ ন বৰন ধুই সকলোখিনি কৰি মেলি মানে আজ আজৰি কৰি লওঁ, সেইটো কাৰণে মই ক কৰি আছিলোঁ যে তোমাক সময় দিব নাছিলো গম পাইছো মই মোবাইলৰ ৰিং
মছো মই মান কি কৰি ম ম ভাতেইটা খাই মান আনি ফ মাৰি থাকোতে মই ফ মই তামোল কো তামোল মানে কাটি চিলো ঘৰত মানে তোনোকো ইমান ধ তামোল গছ মানে তাম আমাৰ তামোল বাগানতে বাগানৰ পৰা মানে তামোল পাৰিছিলো আ লৰা ছোৱালী লৰা এটা লৰা এটা গছ তামোল পানি দিছিলো যে সেই তামোল খিনি লোৱা পিছত পকা তামোল খিনি ফালিছো ইমান ধুনীয়া লাগিছে। সেইযোৰ সেইৰ সেইটো লাগিছে হ আৰু পান খিনি যে বিভিন্ন ধৰণৰ পান লগাই মানে মই মই নাৰ্চাৰীৰ পৰা মই পুুলি কিনি আনি মানে আনি আ মই ৰুইছো যে ইমান আহি আমাৰ পাণ চাবলৈ ত কিন্তু এটা কথা পাণ পাণত পাণত যদি আপোনাৰ প্ৰতিপালন কৰে নহয় মানে এইডাল গছ বুলি কথা নাই আপোনাৰ বাহতো উঠাই দিব পাৰে যিকোনো শৰীৰটো উঠাই দিব পাৰে মানে প সাৰ হ'লে সাৰ আৰু পানী হলে লমে লমে লাগে পাইছেনে এক একদম মানে আগত মানে পান প বান্ধে গছত লগালেহে হয়। জীয়াই জিয় জীয়াই থকাত পানী খাই থকা।
অ কৈ যোৱা কৈ যোৱা
কি বয়সৰ বাহ বা খৰি বা মানে খৰি গছো হয় বুজ
অ শুনাচোন মই এতিয়া কেনেকে কি পদ্ধতি ৰুইছো মই তোমাকো আমাৰ মানে বাগান আছে তামোলৰ বাগান আছে হে বছৰি আমি মানে বহুত বহুত তামোল পাওঁ সেইকাৰণে আমি বছৰি মানে পঞ্চাছ হাজাৰ ত্ৰিশ হাৰ চল্লিশ হাজাৰ এনেকে মানে বাগানখন বিক্ৰী কৰি দিওঁ। কিন্তু আমি খাব কাৰণে এজোপা মান ৰাখি দিওঁ কাৰণ আমাৰ গোটেই বছৰটো কাৰনে যিহেতু তামোল লাগেই যেতিয়া আমাক নহয় জানো কিবা এটা সকাম পাতিলেও আমাক তামোল লাগে বা আমি নিজে ঘৰত খাবলৈও লাগে। যিহেতু আমি অসমীয়া মানুহক কোনোবা এজন আলহী আহিলে আমি প্ৰথম সম্বৰ্ধনা জনাওঁ নোৱা যায়। এ', মানে এখন তামোলেৰে দি নহয় জানো? তেওঁলোকক প্ৰথম মানে আমি তামোল দিও নহয় জানো? চাহটো আমাৰ পিছতহে দিয়া হয় সেইটো কাৰণে মানে আমাৰ ঘৰত মানে তামোল আমি ৰাখিয়েই দিওঁ কাৰণো তামোল নহ'লেতো আমাৰ নচলিব। অঁ', - অঁ',
ভাত খাই, চাহ খাই, খাবই খি আহ ', তামোল আ ', তোল তামোল খালে কি হয় তামোলৰ লগত তামোল চাধা।
আমাৰ যেনিবা চাধা। নচলে কাৰণটো এইটো মানে। যিহেতু স্বাস্থ্য কাৰণে। প্ৰতিকাৰকস্তু আমাৰ ঘৰত ন খাই দেই কোনো নাখায় মাদক দ্ৰব্যতটো আমাৰ ঘৰত মানে নচলে। কিন্তু কিছুমানে খোৱা দেখো। কিন্তু মই গালি পাৰো। খোৱা দেখিলে মানে ম গালি। পাৰ কাৰণ তো। এইবিলাক নাখাবা স্বাস্থ্য, ক্ষতি কৰে। কিন্তু আমি মুখৰ জুতিৰ কাৰণে। খাব বিচাৰোঁ কিন্তু খাব নালাগে বুলি মই গালি পাৰো। কিন্তু বুজাই দিওঁ দেই। এইটো বস্তু একদম বেয়া বস্তু তোমাল। ও ', নাখাবা আৰু কাৰোবাক খোৱা দেখিলেও কৈ দিবা যে এইটো নাখাবা কাৰণ এইটোৰ পৰা আমাৰ স্বাস্থ্য ক্ষতি কৰে আৰু দ্বিতীয় কথা শুনা আমি মোৰ মানে তামোলৰ বাগানখন মই যিহেতু বছৰি বিক্ৰী কৰি দিওঁ। তাৰ পইচাখিনি মই কিন্তু।
বাৰীত আমাৰ বাৰীত হয় -হয় আ', মানে আমাৰ বাৰীত মানে আনাৰক ইমান।
কৈ যোৱা।
খেতি কৰিও খালোঁ।
অ', - অ ', কৈ যোৱা। এনে তোমালোকৰ বাৰীত ৰুইছা নে বাৰু? আমাৰতো বাৰীত মই তামোলৰ গছৰ বাগানৰ তলে তলে মানে। নে লাইন কৰি- কৰি থাপ দি- দি ৰুই। লগাই থৈদিছো বহুত খিনি লগোৱা আছে। আমাৰ কৈ যোৱা? মানে কি হয় জানা? তাৰ লগত আমাৰ মানে তামোল গছৰ লগত আমাৰ পাণ গছো ৰুই দিছোঁ। পানো মানে আমি বছৰি বিক্ৰী। কৰো। এতিয়া অৱশ্যে পাণৰ দাম। কম কাৰণ এতিয়া গুচি। প্ৰায় দহ টকা মানকেহে পোৱা গৈছে দেই, পোৱা যায়। আৰু পাইকাৰী ৰেটত দিলে ত আমাক দহ টকা নিদে পাঁচ টকা মন।
পাঁচ টকা মান দিয়ে হয়। কেতিয়াবা পাঁচ টকা নিদিয়ে হয়-হয়-হয়, কেতিয়াবা পাঁচ টকা নিদিয়ে এই মানে কি হয় হয়-হয় পাণ তামোলৰ মাজে-মাজে মই হেৰি হৈছো, এ বেলেগ গছৰ পুলিও ৰুইছো, মানে যাতে পাণ এইকেইজোপাত ডাঙৰ আজোৱানি, আকৌ যাতে ম সেই গছকেইজোপা ৰুব পৰা সেইকাৰণে বেলেগ গছ তোৰ ৰোৱা ব্যৱস্থা কৰিছো মানে, গম পাইছে? তাৰপিছত এ মানে কি হৈছে, আৰু কি আ অনাৰস এনেকে ৰবাৱ টেঙা পুলিও ৰুইছো মানে ধৰক মই মলৈ মানে ল'ৰা ছোৱালী কেইটাইো খাব তাত মানে-মানে প্ৰয়োজন হয় নহয় জানো? আৰু মানে কি কৈছে মে নাইকলৰ পোলিও এবাৰ ইমান ধুনীয়াকৈ ৰুইছো নহয় মোৰ বাগান ধুনীয়াকে ৰুইছো নাৰিকলৰ পুলিটো দাঙৰ গাত এটা খান্দি চাত সাৰ দি ধুনীয়াকৈ মাহলাই লোৱা দিছো। আহ পেলনীয়া জাবৰ জোথৰ মানে ধৰ শাক পাচ জাবৰ জোথৰ দিছো আহ তাৰ পিছত ি নাই তাৰ পিছত নাইক তাই মই নাৰিকলৰ পুলি নাৰলৰ পুলিটো ৰুইছোঁ, ইমান ধুনীয়াকে ৰুইছোঁ নহয় চাগে চাৰি
যি খিনি পাম নহয়, হি খিনি আমি মানে বুজাব নোৱাৰা। কৈ যোৱা, এতিয়া মানে শুনা, এতিয়া মানে মই যেতিয়া পাণ বিক্ৰী কৰো নহয় হয় দেন মানে কোন চিজনত বিক্ৰী কৰো জানা? মানে পুহ মাঘ ফাগুন চত বহাগ তেতিয়ালৈকে মানে মানে দাম পাওঁ বুজিছানে। লাষ্টত আমি একে এনেকে এনেকুৱাকে বিকি গৈছে যে নে এগুচি পাণ আমি মানে ত্ৰিশ টকা তকাকে বিক্ৰী কৰিছো তেতিয়া ত্ৰিশ টকালৈকে বিক্ৰী লে কুই এ একুই পানত আমি ছশ টকা পাই যাম নহয় জানো ন মানে পাইকাৰী ৰেটত আমি পাঁচশ দিওঁ কিন্তু কোনো আমি যদি খুচুৰা কে নি বিক্ৰী কৰিব লগা হয় তেতিয়া আমি বা ছশ টকা পাওঁ তেনেকে মই কিন্তু বহুত খিনি পান বিক্ৰী কৰিছো এইবাৰ আৰু পাণৰ বাগান থাকিলে বা তামোলৰ বাগান থাকিলে আমাৰ মানে যথেষ্ট উপকাৰ হয় কি জানানে বহুত খিনি পইচা পোৱা যায় যে তেতিয়া মানে আমাৰ অসুবিধা নাথাকে থাকে কি জানানে আমি গাঁৱলীয়া মানুহ তেতিয়া নহয় জানো এনেকাকৈ যদি আমি ধৰা বাগান চাগান বনাই লওঁ তেতিয়া আমি মানে নিজে বহুত খিনি কাম কৰিব পাৰো আমাৰ যিহেতু চা কৰি তাকৰি নাই তেতিয়া নহয় জানো আমি এতিয়া ব্যৱসায় ভিত্তিক আমি নিজে উৎপাদিত সামগ্ৰীৰ দ্বাৰা বস্তুৰ দ্বাৰা আমি নিজৰ ঘৰখন চলাই বা আমাৰ ঘৰ দুৱাৰ যিখিনি প্ৰয়োজনীয় বস্তু আমি গোটেইখিনি মানে অভাৱ অভিযোগ পুৰ কৰি ল'ব পাৰিছো আৰু তোমালোকে সেনেকে চেষ্টা কৰিবা দেই কাৰণটো নিজক সদায় স্বাৱলম্বী হবলৈ শিকিবা কাৰণ আনৰ ওপৰত নিৰ্ভয় কৰি চলিলে নিজনৰ পৰমৰ্শা নাথাকিবা নিজৰ ওপৰতে নিৰ্ভৰ কৰি নিচ নিজে কষ্ট কৰি নিজৰ মতে চলি যাই থাকিবা
হয় হয়
এতিয়া অকল পাণ তামোল বুলিয়ে নহয় চাবাগানো বনাব পাৰা অমিতা বাগান কৰিলে আজিকালি অমিতা কেজি কিমান জানানে চল্লিশ টকা ভাল অমিতা হলে পঞ্চাশ টকালৈকে বিক্ৰী হয় সেইটো কাৰণে মানে ধৰাচোন তুমি যদি দুই কেজি অমিতাও লৈ যোৱা বজাৰলৈ তাৰ পৰা যদি তুমি এশ টকা উ পোৱা তাৰ পিছত তোমাৰ সেইখিনিয়ে দি বজাৰখন ঘৰুৱা ডেইলি ঘৰুৱা মানে প্ৰতিদিনে তোমাৰ বজাৰখিনি নাহিবনে বাৰু তুমি অমিতা খেতিতো তুমি সদায় লাগি থাকিব নালাগে পুলি কেইটা তুমি বাগানখন ধুনীয়াকে চাফ চিকুণ কৰি লৈ পুলি কেইটা ৰুই দিলা বা গুটি খিনি পচ। চলা লাইন লাইন কৈ এ মানে অলপ দিন কষ্ট। কষ্ট কৰাৰ পিছত পিছৰ সময়খিনিলৈ তুমি, কষ্ট কৰিবই নালাগে। কাৰণ তো অমিতা গছ ডাঙৰ হৈ যোৱাৰ লগে লগে তুমি তাকও প্ৰতিপালন। কৰি থাকিব নালাগে। খালি মানে তুমি চাই থাকিব লাগিব। লাগিব যে ক'ৰবাত হালি গৈছে। নেকি কাৰণটো অমিতা গছজোপা মানে অধিক সোনকালে মানে কম বৰষুণত বতৰত মানে যিহেতু গছজোপা থুনুকা, সেই মানে পুৰি যোৱাৰ সম্ভাৱনা বেছি থাকে। সেইটো কাৰণে মানে কি কৰিব লাগে। যানে অমিতা গছৰ মানে। চাব লাগে যে এইজোপা অমিতা গছ যদি হালি গৈছে। তেতিয়াহ'লে তাত। গুৰিত কি কৰিব লাগে আমাৰ বাহ যে বুলি কয় আমি কি কৰো ন সোচনা দিয়া বা হমকা দিয়া বুলি কওঁ নহয় জানো? তেনেকে দুই এডাল দি। যদি থৈ দিয়া নহয় কেতিয়াও বাগৰি নাযায়। নহ'লে বা ওচৰত যদি তামোলৰ গছ বা। কিবা ওখ গছ থাকে তাত যদি ৰচি লগাই বান্ধি থৈ দিয়া নহয় তেতিয়া। তেতিয়াও বাগৰি নাযায়। নপৰে, ম‌ই তেনেকেই থৈ দিওঁ কাৰনটো এজোপা অমিতা গছ বাগৰি। পৰা লগে লগে। আমাৰ বহুত মানে লোকচান হব, বা নিজ শুনাচোন অকল যে আমি বিক্ৰী কৰিম সেইটো নহয় আমিতো। খাবও পাৰোঁ নহয় নেকি। আমি দাইলত দি খাব পাৰোঁ আমি নিজে। কিবা মানে আলু চালু দি ভাজি খাব পাৰোঁ, কেতিয়াবা আমি কি মাছ দিও বনাই খাব পাৰোঁ। বা কেতিয়াবা আমি ধৰা হেৰি মানে হাঁহৰ মাংসৰ লগত দিও বনাই খাওঁ নাখাওঁ নেকি বাৰু কোৱাচোন? অ সেইটো কাৰণে মানে প্ৰতিটো বস্তুৱে প্ৰতিতো। তটো মানে হেৰি মানে কামত আহে নহয় জানো? সেইটো সেইকাৰণে মানে চেষ্টা কৰিবাচোন, তেনেকে বাগান চাগান বনাই থাকিবা বা তোমালোকে নি মানে এইবিলাক বস্তু মানে খেতি কৰিলে কোনো কষ্ট নাথাকে গম পাইছানে?
হয় হয়।
এতিয়া কি কৰি আছা।
মই বৰ্তমান মানে এনেই খোজ কাঢ়ি আছো। কাৰণ তো কি হ'ল হেৰি ভাত খোৱা ভাত খোৱাৰ পিছত লগতে মোক।
অ এতিয়াতো শুভ সময়ো হ'ল নহয় জানো অ আৰু শুনা বেছি দেৰিলৈও নাথাকিবা কাৰণো বেছি দেৰিলৈ থাকিলে স্বাস্থ্য স ভাৱে ক্ষতি হব কাৰণো এতিয়া আমি আকৌ পাঁচটা বজাত মানে পাঠক ভ্ৰমণৰ কাৰণে যাবই লাগিব। দিব নহয় জানো যাওঁৱে এতিয়া পথাবোৰ মনলৈ যোৱাৰ লগে লগে য আমি দেৰিকৈ শুওঁ তেতিয়াহ'লে আমাৰ খোৱা মানে জিৰণি লোৱা সময়তটো আমাক কমি যাবগৈ আমি নাই কমেও পাঁচ ঘন্টা ছঘন্টা ছয়ঘন্টা শুব লাগে নহয় জানো তেতিয়া আমাৰ স্বাস্থ্যৰ ক্ষতি নহয় সেইটো কাৰণে মানে ইমান দেৰিলৈকে নাথাকিবা দেই কাৰণে নিজক মানে ক্ষতি কৰি মানে নাথাক কিবা মানে সোনকালে জানে সময়মতে শুবা সময়মতে উঠিবা। মানে কাৰণতটো মানে উ যদি তুমি টোপনি নামাৰা তেতিয়াহ'লে তুমি পিছদিনা কি হব দিনতটো তোমাৰ মানে অবস অবস লাগিব টোপনি টোপনি লাগিব তাৰ বিনিময়ত তোমাৰ বেমাৰ আজাৰ হব পাৰে। সেইটো কাৰণে তুমি মানে। যিমান পাৰা টাইম টেবুল মানে সময়ো মিলাই লৈ পেলাই শুবা জিৰণিটো খুবেই প্ৰয়োজন হয় খান দেহটোৰ দেহটোকো লাগে আৰু আমাৰ মগজুকত জিৰণিৰ প্ৰয়োজন। সেইটো কাৰণে সকলো খিনি মিলাই লৈ মানে থাকিবা। চাই চাই বুজিছু চলিবা
হয় হয়। উম।